অ
অ কি কৰি আছা পিছে?
আছো এনেই কিনো কৰিবা। ঘৰতে বহি শুনি আছোঁ আৰু কিনো আৰু ৰুৱা ৰুই
বোলে ঔ বিটূ দা অ মই এ ইয়াতে কি বুলি কয় এনে অলপমান ওলাইছিলো ওলাই আহি কিনে ঘৰ আহিলো মানে কি বুলি কয় কাম চাম চোৱা নাই একো কাম চাম চোৱা নাই নি
কাম চাম চায়ে আছো ৰ'বা পোৱা নাই এতিয়াহে কাম চাম বিচাৰব যাওঁ পালেটো ভালে আছিল মানে পইচাটো লাগে কাক নালগেনো পইচা
মানে তেনেকুৱা তাইপৰ কি কাম
উ এতিয়া ধৰি লোৱা মানে মই কৈছো যে হেৰি এতিয়া আমি ধৰি লোৱা বি কমে পাছ কৰিছো এক্সট্ৰা যিহেতু একো নলেজো নাই বেলেগৰ সেই নৰ্মেলি কাম কৰি নিজৰ লগৰ কেইটাক কৈ থৈ দিছো যে কিবা কাম চাম পালে কবা আৰু সেই এনেকুৱাই কাম
আচ্ছা আচ্ছা আচ্ছা
উম
উম ময়ো কাম চাম বাৰু আছিলো বাট পোৱা নাই ৰে কাম চাম একো তাকেইতো ভাবি আছো, কাম চাম একো পোৱাই নাই তাকে বিচাৰিছো চাওঁ আৰু কিবা হয়
উম, ময়ো বিচাৰি পালে কম দিয়া মই মানে তইও কবি যদি ক'বাত ভাল চাল কাম চাম পা আৰু নাকি
অ মানে কিবা এনে পোৱা নাই নেকি বৰ্তমান ক কাম চাম
নাই মই লাষ্ট কৰিছিলো এটা এটা কাম সেইটো এতিয়া মানে হেৰি হৈ গ'ল মানে কনট্ৰেক বেচিছত আছিল নহ মানে এইটো খতম হৈ গল এতিয়া এটা দুজন মানে কৈ থৈ দিছো হা সেহতে ক'ম বুলি কৈছে কিবা এটা কাম আছে বুলি কৈছিল ইন্টাৰভিউ দিব লগা মানে সেইটো মাতে নে নামাতে মই এইটো কনফিউজ হৈ আছো আৰু মাতিলো দৰমহা বা কি কিমান দিয়ে সেইটোৰ ওপৰতো চাবলাগিব নাই কি কম দৰমহা দিয়ে নিমিলিলে নি মিলিবওতো লাগিব ন সেইটো এটা কথা
অ মানে তোৰ কি কাম হয় সেইটো কেনেকুৱা টাইপৰ কাম হয়তো
সেইটো নাজানো মই নাজানো মানে লগৰ এটাই কৈছে যে কবাত এনেকুৱা আছে সিহঁতৰ বোলে চিনি পায় সি সিহঁতে নকৰে মানে সিহঁতে মোক কৈছে সিহঁতৰ কোনোবাে বোলে লগৰ ল'ৰা আছে যে সেহতে কাম কৰিছিলে মই সুধছো কি কাম এ সেন্তো বোলে ভালকে নাজানে সেইকাৰণে কৈছো কৈছো হ'ব দে এবাৰ সুধি ল'বি ভালকে কি কাম আছে তাৰপিছত মোক কৈ দিবি মই ইণ্টাৰভিউ দিবা যাম দে সেই আৰু কি তেনেকাকে কৈ থৈ দিছে সৰু সুৰাকে তেতিয়া কি হয় চাওঁ চেলাৰি কিমান হয় চাব লাগিব মিলিব লাগিব ন' তাৰ পিছত পঢ়িব লাগিব
অ অ পেকেট যাবে না আৰু কিয় এনো যদি ভাল চাল কাম খিনি কৰা ধৰি লওক বা পাৰ্ট টাইমে হওক ফুল টাইমে হক আৰু কম্পিউটাৰ ৰি অ' ধৰি লওক এনেকুৱাটা কাম মানে এক্সপিৰিয়েঞ্চ বৰ্তমান একামাৰ আৰু মান কাম ধ কত পই কাম প মই কো না মান মোৰ দৰকাৰ হৈছিলে এনেকুৱা ৰিলেটিভ কাম মানে
অ এই সেনেকুৱা ৰিলেটত কাম চাব লাগিব যিহেতু নিজে বনা আগতে কৈছিলোঁ। কিন্তু টেম্পৰী বেচিছতে থাকিব এনেকুৱা কাম থাকিলে টেম্পী বেচি থাকিব।
উম হুম।
থাকিলে, কাৰণ মই আগতে জিম মাহৰ কাম কৰিছো ন টেম্পুৰি বেচিছে কৰিছোঁ এটাও মানে ধৰি লোৱা মাজুলী হিচাপত মই- মই আজিলৈকি হা। কতো নে, এক বছৰ ধৰি লোৱা তুমিতো একবছৰ মান কাম কৰিছা এটা জেগাতে ন মই জেগাত না, হাই -হ কিমান মান কৰিছো গম পাইছে না, মই হাই হ মানে ন -ন মাহ কৰিছো চাগে নমাহ এক বছৰো কমপ্লিট নহয়, বুজি পুাইছা?
উম।
তে মই হাইটি মানে নমাহ কৰিছো ত এক বছৰৰ কাৰণে ভালকে। অ', তে। আৰু নমাহো মানে কিয় কানা কৰিছিলো মানে তেতিয়া, মোৰ কৰবাত ইচ্ছা যোৱা নাছিল তথাপি কৰিছো যোৱা কাৰণে, মানে ওচৰে-পাজৰে মানুহখিনি ভাল আছিল আৰু অকণমান হেৰি, পইচাটো পৰব্লেম চলি আছিল ন সেইটো কাৰণে।
তাৰ মানে ওচৰ- ওচৰত যোনবিলাক কালিগঞ্জ মুখা আছিল আৰু মানে ফ নেমুখাও ভাল আছিল মাতা শুনৰ ভাল আছিল। আহ', আৰু কামতটো ইমান টানো নহয়, দিনটো বহি থাকিব লাগে কিবা -কিবি কৰিব লাগে। তে সেনেকুৱকা দাই ভৰে আছিলো মানে, মই মানে ভাল পাইছিলো আৰু সেইকাৰণে মোৰ নমা গৈছে, তাৰপিছত সেইটো পৰা মই ভাবিলো যে সেইটো কাম কৰিব মোৰো মন নকল মানে কিবা এটা ৰিজন এটা আছিল আৰু, মই পাহাৰছো কিন্তু হেৰি সেইটো কাৰণে এৰি দিলো, তাই, তাৰপিছত বেলেগ কাৰণে
মানে তাতে চেলাৰি, চেলাৰি -তেলাৰি কিমান দিছিল তাতে কেনেকুৱা টাইপৰ চেলাৰি দিছিল?
সে', তেৰ চৈধ্য মানে ইমান মানে আছিল, বেছি নাছিল।
মোৰ কামটো যিটো ধৰি লোৱা মই যেতিয়া লাইফ মই বৰ্তমান ফাৰ্ষ্ট কাম কৰিলো ন। কি বুলি কয় আহ', - ধৰিল, ইয়াৰে আগতে মই কাম কৰাই নাছিলো বা এত ফাৰ্ষ্ট এচামৰ-আচামৰ কৰিছোঁ বা কৰিছিলো বা এ দুই এটা কাম পাইটাম, দহ দিন পাঁচ দিন সাত দিন ছয় দিন কৰিছিলোঁ। তেম্পৰি, বাত যিটো মানে যিটো জিঅ' মাৰ্টত মই সোমালো আৰু এইটো ত' ধৰি লওক। তাতে মই মোটামুটি দহ মাহ দহ মাহ কাম কৰিলো আৰু দুমাহ কাম কৰিলে আৰু এক বছৰে হৈ যাব, তাতে মানে ধৰি লও কি বুলি কয় উম, মানে এক বস্তু দহ মই কিন্তু বহুত কিবা -কিবি শিকিলো কিন্তু তাতে, মানে বহুত ভাল ভাল বস্তু শিকিলো তাতে।
উম, গম পাইছোঁ গম পাইছোঁ। সেইয়াই - উম, এ যোৱা তুমি যতে কাম নকৰা ধৰি ল অকণমান লম্বা টাইমত। কাম কৰা না, কিবাৰ নহয় কিবা এটা শিকি আহিবা যতে নহয় কিবা সৰু সুৰা কাম হকে বা কাম কিবা শিকা ভাই। এনেকা নহয় যে অকল তুমি তাতে কামতে, তুমি যতে নহয় বেলেগতো কাম কৰিলে, কিবা না কিবা এটা শিকিব পাৰো পাই আৰু সেইটো কথা। কিন্তু সেইটো শিকাৰ পিছত আমাৰ কিবা লাভ হ'ব নাই পিছলৈকে সেইটোও এটা চোৱা কথা। তোমাৰ এতিয়ালৈকে লাভ হৈছে নেকি ধৰি লও সেই খিনি বাৰু শিকিলা হা। কিন্তু এতিয়ালৈকে সেই জোন খিনি শিকিলা সেই খিনি শিকাৰ পিছত সেইখিনি শিকাইছে কিবা লাভ হৈছে নেকি? মই সেইটো কথা হৈছে?
মোৰ ফোনটো একচেলৰ গোটেই বস্তু জানি জানি গ'লো তাৰ পৰা। অ' কম্পিউটাৰটোৰ হাত। সিবিলাকৰ পৰা কথা কেনেকে পাত বা লাগে অকণমান সেইখিনি অকমান জানিলো।
উম'
তাৰে ওপৰত কেনেকুৱা টিম এটা হেণ্ডেল কৰিব লাগে সেইটো জানিছিলো আৰু, এ মই কোনো কিছুমান বস্তু শিকিছো। মানে মানে আৰু সিবিলাক লাইনত গেলে মোৰ ফাইদা হ'ব বািবিলাক লাইনত নগ'লে মোৰ ফাইদা নহয় আৰু এনেকুৱা টাইপৰ।
কি ক'বা তুমিতো অ'।
কি বুলি কয়, মোৰ যদি ধৰি ল।
লাইনত যদি যাব খোজোঁ কোনটো মোৰ ফাইদা হ'ব প্ৰফিট হ'ব কোনটো।
অ' এতিয়া আহিছে নেকি বাৰু নাই আহা নহ?
মই মানে তাৰ পৰা ধৰিলে মই
অ'।
অপেনৰ অৰ্ডাৰ কেইটা থাকে হা তাৰ পিছত আৰু কি বুলি কয় তোৰ। ধৰি লও মই কম্পিউটাৰ লেপটপ কম্পিউাৰ অন কৰিব লাগে কম্পিউটাৰ অন কৰি থাকে যি বিলাক। ষ্টক আছে সিবিলাক ষ্টক নাই আৰু সবিলাক চাব লাগে আৰু সেইবিলাক চাও। এইবিলাক চাই কেনে তাৰ ভিতৰতো নেক্সট থাকে বেংকিং। বেংকৰ মানুহ মানে তাৰ কাৰণে এইগিলা বন ত পচাখিনি ঠিক ঠাক আছে নে নাই তাৰ উপৰি ধৰি লোৱা আৰু এনে ক বাছ এইটো নৰ্মেল এটা এটায় ত ৰিপৰ্ট বনাব লগা থাকে। অ', তাৰছত এ আই এ আই। অ', এ আই কাউন্টিং থাকে, তাৰিছত জিঅ' মাৰ্ কউটিং থাকে, লিষ্ট আৰু এইবিলাক। কৰিব লাগে আৰু মানে এইবিলাক কৰিছিলো আৰু মানে তাৰ পৰাত ধৰি লও মই ভালেকে ভালে খিনি। শিকিছিলো আৰু যিমান যি নহঁক তাতে, মানে কিবা এটা শিকা গৈছে আৰু এনেকুৱা নহয় যে একো শিকা যোৱা নাই আৰু। অ', যিবিলাক ধৰি লও। যিবিলাক ধৰি লওক নৰ্মেল বিলাক থাক না ততে একো একো শিকাব যিবিলাক ধৰিলে যিলাক মেজাৰ লেভেলৰ। মানে প্ৰমোচন তোৰ মানে ইমান ইমান জল্দি প্ৰমোচন নহয় মানে। কি বুলি কয়, ধৰি লওক মানে কি প্ৰথমতে। অ', ছয় ছয় মাহত এছ এছটিয় থয়। এছছৰ পৰা ত ছয় এক বছৰ পিছত কি হ'ল আছে ডি এমৰ মানে ডি এমৰ পিছলৈ যাওঁতে ত চাৰি বছৰ লাগে। আৰু ডিমৰ পাছত চেলাৰী কিমান পাবি ত্ৰিশ হাজাৰ মান পাবি ত্ৰিশ হাজাৰো নহয় পাৰে অ ত্ৰিশ হাজাৰ বা পঁচিশ হাজাৰ টকা পাবি আৰু পঁচিছ হাজাৰ ত্ৰি হাজাৰ পাম ত কি ক'ম আৰু কচোন হয় নে নাই ত ইমান ইমান লেণ্ডি প্ৰচেছ হয় বস্তুটো।
সেইয়াই আৰু তুমিতো তোমাৰতো এইটো চলি আছে বাৰু কিন্তু এ আৰু মই যদি তোমাৰে চাই যদি কিবা যদি এটা কাম পাওঁ আৰু কিন্তু চেলেৰিটো অলপ বেছি লাগে দেচোন তোমাৰ চাগে পোন্ধৰ মান চাগে ন।
উম।
অ', যদি ধৰি লোৱা মই যদি তোমাৰ হিচাপে ধৰি লোৱা জিঅ'মাৰ চিঅ'মাৰ ধৰি লোৱা যিকিদিনত এনেকুৱা প্ৰাইভেটতে ক'বা যে কিবা এটা পাই যাওঁ বি বিশ হেজাৰ হলেতো চলিব বাৰু কিন্তু বৰ্তমান সময়ত তাতকৈ যদি অলপ বেছি হয় আৰু পচিশ ত্ৰিশ মান হয় বৰ্তমান সময়ত চলি যাব আৰু ভা অকণমান চলিব আৰু। কিন্তু পিছলৈকেতো ব অলপমান লাগিবই বাৰু বেছি পইচা লাগিব কিন্তু এতিয়া বৰ্তমান সময়ত পঁচিশ বাইছ পঁচিশ মান হ'লে অলপমান চলি যাব আৰু। নাই কি কয় যিহেতু খালী বহি আছে ন সেইকাৰণে কৈছিলো অলপ কামত দৰকাৰ আছিল।
সটো হয় বৰ্তমান মই কিন্তু এ বৰ্তমান যে মই সিবিলাক বস্তুৰ বেছি দাম হৈ আছে ন ইমান এই যি বস্তু যেনেকুৱা দাম হৈ আছে এতিয়া পেট্ৰলৰ দামত কেনেকুৱা পেট্ৰলৰ দামে কেনেকুৱা বাঢ়ি গ'ল চা চোন এতিয়া এশ ছয় টকা নে এক লিটাৰ। তাকে তাতে ত বি পাৰ্চেট ইথল মিক তাতে আৰু কিবা ইথল ম ত তাৰ কাৰণে গড়ী আৰু মাইলেজটো কম দিয়ে আৰু। মানে কি কবি গাড়ী বিলাক আৰু যদি যাৰ দুইহেজাৰ তেইছত অ', দুহেজাৰ তেইছত চনত যাৰ গাড়ী আছিল
অ'। এতিয়াতো বেটেৰী গাড়ী মুখা চলছে বা হেৰি গাড়ী চলিছে তাৰ কাৰণে চোৱা যিমান বস্তু ত গাড়ীত আহে ধৰি লওঁক গাড়ী ল'লে থেইতে আহিব না কিবা এটা বস্তুতে আহিব। এতিয়া গাড়ীত আহিব এতিয়া সেই কাৰণে বস বিলাক দাম বাঢ়িছে মোৰ এতিয়া মই পৰিছে হা তুমি যেতিয়া কথা সাৰ ক'লা যে মানে দাম বাঢ়িছে বুলি হা এ তাৰ পৰা দেখি মোৰ কথা এটা মনত আগত তাৰপিছত কৰিণা পাঁচ টকাত খাইছিলো। এতিয়া আঠ টকা নে নট আঠ টকা হৈছে নেকি এতিয়া আঠ টকা নে সাত টকা
ন নত ন টকান নট ন টকাই ধৰি ল ন টকা
ন টকা মানে সেইদিনা দে আগতে আমি সৰু থাকোতে পাঁচ টকা তিন টকা এনেকা আছিল। এতিয়া বহুত দাম বাঢ়ি গৈছে তাৰ ওপৰত যদি ভাল এটা কাম যদি নোপোৱা। তেতিয়া ঘ মানে অকমান নচলে ন ঘৰতো যিহেতু দিব লাগে পইচা চইচা হয় নাই এনে ভাল কাম এটা পালে ধৰি লওঁক অকমান ঘৰতো দি পেলাই যিহেতু ল'ৰা মানুহ ন আমি ঘৰতো অলপমান আশা কৰি দিয়াচোন হয় নে নহয় এতিয়া ঘৰতো অলপমান দি পেলাই নিজৰ খৰ্চা চৰ্চা থাকে ন এইখিনি মেইনটেইন কৰিব কাৰণে মিনিমাম বিশ ওপৰ লাগে হয়নে নহয় কোৱা
উম।
তে এটো মানে কাম এটা পা ভাল বা কাম এটা পালে ভাল আছিল, এ বিচাৰি আছো। কিবা হয় এতিয়া নাজানো আৰু।
তাকে। তাকে অ' চা বিচাৰ কাম টো বিচাৰ মও বিচাৰো যদি পাওঁ, ভালে। পিছত একেলগে কাম কৰিব পাৰলে ভাল একেলগ কাম কৰিব নোৱাৰি তাৰপিছত একেলগে কাম কৰি কাম কৰি পিছত যদি বিজনে চিজনেজ যদিকৰবা ইচ্ছা যায় তাৰে, ত' তাৰে যদি মন্তব্য থাকে মিলাই বিছাৰে সেয়া আধা আধি পইচা বিজনেজতো খাটাব পাৰিম বা লোন চোনো ল'লো মানে এই পিন কেৰেকটাৰ গিতা কামো কৰি থাকলো, একটা ছাইদে বিজনেচৰো মাথ মাথা মাৰি থাকলো যি খিন টাইম ফ্ৰিৰ থাকিলো সেইকন টাইম বিজনিজত মাথা মাৰিলো, মানে যিকোনো বিজনেজ পুলি ত সৰু পৰা সৰু পৰা তে চাই দিব লাগিব ন'। সে সেনাখনে মই মাথা মাৰিম দেই দুটাই আৰু মিলি জুলি পাৰো যদি পিছলৈ, তিন চাৰ দিন
হে সেইটোয়ে কৰিব লাগিব আৰু যদি ধৰি লোৱা কৰ'ৰবাত কাম চাম কৰি পেলাই ভাল হ অকমান টকা ইনকাম কৰি পেলাই, কবাত সৰু সুৰা চাই কিবা এটা ধৰ যিকোনো বিজনেছ হওঁক, অনলাইন হওঁক অফলাইন হওঁক যিয়ে নহওঁক না কি? দোকানে হওঁক কিবা হওঁক এটা সৰু সৰু চাই কিবা এটা ছেট কৰি পেলাই যাব লাগিব আৰু নেকি?
হয় মানে বৰ্তমান এটা এ সেইটো ত অনলাইনে উঠিব বিশেষক অনলাইন কৰাটো বেছি বেটাৰ হৈ অফলাইনত কে।
অফলাইন ন' অণ তাতে লাভ আছে কিন্তু বহুত নলেজ লাগে না, বহুত কিবা কিবি তোমাৰ মানে। ধৰি লোৱা আমাৰ যিহেতু এতিয়া ইমান খিনি নলেজ' নাই ন' অনলাইনত